হেল্ল' হেল্ল'। হেল্ল' নেটএ বহুত গণ্ডগোল। হেল্ল'
হেল্ল'
অ জোম, অ কোৱা তোমাৰ খবৰ কি?
অঁ আছোঁ ভালেই।
অ
আপুনি
মই ৰাতিপুৱা চাৰে পাঁচটা বজাতে উঠো। উঠি কৰি লৈ ৰাস্তাত খোজ কাঢ়িব যাওঁ।
চাৰে চাৰে পাঁচটা বজাত উঠে অঁ,
অ চাৰে পাঁচটা বাজি উঠো। উঠি পেলাই সদায় উঠোঁ মই খোজ কাঢ়িব যাওঁ খোজ, খোজ আহি কৰি বাচন বৰ্তন ধুই কৰি লৈ তাৰপিছত ব্যয়াম কৰো।
কিমান দূৰলৈ খোজকাঢ়ে?
এ আগতো আলিমূৰলৈ যাওঁ আজিকালি নাযাও এ, প্ৰায় এক কিলোমিটাৰ মান যোৱা হয় নেকি আপ ডাউন।
এক কিলোমিটাৰমান যোৱা হয় অকলে যায়, হেল্ল' হেল্ল' হেল্ল'
উম কোন হে,
অঁ অকলে যায় ন?
অকলে যাম।
অঁ
অকলে গৈ এই মানুহৰ লগত গ'লে অলপ, অসুবিধা অকলে যাও গৈ পেলাই আহি আও নিজৰ কাম, সেইখিনি কৰো কৰি পেলাই আকৌ ব্যায়ামত লাগো।
অ অ আপুনি সদায় ব্যায়াম কৰে নেকি?
সদায় ব্যায়াম কৰোঁ দিয়া। ব্যায়াম কৰাটো আকৌ ব্যায়াম মানে গেছক, ব্যায়াম কেইটা নামো নাজানো নহয় এতিয়াই, এই মোবাইলত চাই পেলাই মানে গেছৰ ব্যায়াম কৰোঁ।
অঁ
নাম নাজানো গেছৰ ব্যায়াম কৰো ব্যয়াম খিনি, কৰি মেলি তাৰ পিছতে পানী গৰমাই,
উম
অ হেৰী পানী গৰমাই খাই লওঁ। খাই কৰি লৈ তাৰ পিছতহে খোৱা বোৱাটো হেৰি কৰো আও পিছত আৰু।
খোৱা বোৱা আৰু মানে খোৱা বোৱা ৰান্ধে আৰু মানে।
অ তেতিয়াহে চাহ তাহ খোৱা ব্যৱস্থা কৰো আৰু কৰি মেলি। অন্য কাম কৰো বাৰিঘৰ সোমাও বাৰিঘৰ আকৌ বন খেৰ হেৰি কৰিলো।
অ বন বন খেৰ কাটি কুটি লয় নেকি।
অ বন, খেৰ কাটি কুটি লৈ।
অঁ ত চাফ- চিকুণ আপুনি নিজেই কৰে।
মই নিজে কৰো।
অঁ আৰু ব্যায়াম কৰে বুলি ক'লে যে কিমানমান সময় কৰে।
এ আধা ঘণ্টা এঘণ্টা যিমান সময় পাৰো আৰু।
অ আধা ঘণ্টা এঘণ্টা। কৰে যদি, সদায় কৰিলেতো ভালেই সদায় যদি ব্যায়াম কৰে। দুই টাইম কৰে ৰাতিপুৱা কৰে আৰু গধূলি কৰে।
কৰো আকৌ এতিয়া এতিয়া তুমি ফোন কৰোতে মই ব্যায়াম কৰি আছিলো।
অ।
কাম খিনি কৰি মেলি লওঁ লৈ পেলাই এতিয়া আকৌ ভাত পানী বনাবলৈ যাওঁ আৰু।
অঁ ব্যায়াম কৰাব আপোনাৰ আপুনিও কি কি? অ পৰিৱৰ্তন দেখা পাইছে মানে শৰীৰৰ কিবা। ভাল পৰিৱৰ্তন দেখা পাইছেনে আগতে কেনেকুৱা আছিলে ব্যায়াম কৰাৰ পিছত কেনেকুৱা হৈছে এনে। এনেকুৱা ধৰণৰ কিবা আপোনাৰ অনুভৱ মানে।
অনুভৱ মানে কি পেটটো ফুলি থাকে নহয় গেছৰ কাৰণে। অ এতিয়া এই গেছৰ মোবাইলত মানে জুবিয়ামৰ গুটিখিনি চাই লৈ। গেছৰ ব্যয়াম খিনি কৰা পে ধৰি পেট ফুলাটো কমিছে। আৰু উগাৰটো কমিছে।
উ। অঁ উগাৰটো কমিছে আপোনাৰ হজম কমকৈ হ' মানে।
হয়, তাৰ পৰা এতিয়া সেইকেইটা কোৱকে গম পাইছোঁ আৰু অলপ। মানে খুব বিষ জ উঠি থাকে তো বিষটোও গম পাইছো অকমান।
অঁ বিষ কম পাইছে আৰু পাতল পাতল অনুভৱ কৰে নেকি শৰীৰটো।
অকম অকমান গাত অকমান পাতল পাতল লগা হৈছে।
উম।
ইমান পদক্ষেপত আৰু হেৰি হ'ব যথেষ্ট দিন। লাগিব মোৰ একমাহ হৈছে আ। কৰা মই গুৱাহাটীৰ পৰা অহাৰ পিছৰ পৰা ব্যায়ামত লাগিছো আৰু।
অঁ একমাহ হৈছেহে আপোনাৰ কৰা।
এক একমাহ হৈছে মই গুৱাহাটীৰ পৰা ডক্তৰক দেখুৱাই কৰি আহা পিছৰ পৰা। পৰিচয়।
আপুনি মানে এতিয়া সদায় সদায় কৰিম বুলি। এতিয়া সদায় পু কৰিম বুলি প্ৰতিজ্ঞা কৰিছে নেকি বাৰু।
সেইটো সেইটো সদায় কৰি বুলিয়েই লৈছো আৰু।
অঁ ঠিকে আছে ভাল ভাল হৈছে।
ঔষধ পাতি কাণ যেতিয়া নিদিয়া হৈছে ইয়া এনেই মই দপ। ফৰ ওচত গ'লেও কয় ফাৰ্মাচিতত গ'লেও কয় মই যে ঔষধ ব্যৱহাৰ বেছি কৰোঁ। মানে ফাৰ্মাচীও কয় যে আপুনি ব্যায়াম কৰক, আপুনি ঔষধৰ ওপৰত কিয় হেৰি কৰিছে?
উম হুম।
মানে এতিয়া চিকিৎসা কৰি ফেইল হৈছোঁ। মই এতিয়া ব্যায়ামত লাগি গৈছোঁ আৰু।
অঁ ঠিকেই কৰিছে, তেতিয়াহ'লে এতিয়া ঔষধৰ লগতে ব্যায়াম সমানে কৰে আৰু তাৰপিছত মই আপুনি অলপমান পৰিৱৰ্তন দেখা পাইছে মানে।
অকমান ভাল পাই অকণমান ভাল পাইছোঁ। এতিয়া অলপ পেটটো পেটটো ফুলাটো কমি গৈছে। আকৌ মানে কালি আজি যোৱা ৰাতি মানে হেৰি ৰুটি খাইছিলোঁ। ৰুটি খোৱাতে আজি দিনটো মানে মানে শোজ কঢ়াও ধৰা নাই আৰু পেটটো অলপ মানে ফোলা মানে ভোক অনুভৱ হোৱা নাই। তাৰ পিছত এই দহটা বাজি পিছৰ পৰা এসুপা চাফ চিকুণ কৰি মেলি আহি তাৰ পৰা হে গাটো ধুই দিয়াৰ পিছত ভোক লাগিছে ভাত এগহা খাই লৈ মানে তেতিয়া বহিছোঁ হি আৰু আকৌ দুপৰীয়া বনাব হ'লেই। দুপৰীয়া বনাই খাই কৈ লৈ
কেইবাৰ খাই ভাত?
ভাত এই দুবাৰে খাওঁ।
দুবাৰ খায়, ৰাতিপুৱা ভাগত কি খায়?
ৰাতিপুৱা ভাগত এই জলপানো খাওঁ।
উম
আকৌ বিস্কুতো খাওঁ, পিঠাও বনাই খাওঁ, যি মন যায় আৰু। তাৰপিছত এ চাহ কমকে খাওঁ। মানে পানী দিও খাওঁ চেনটো ব্যৱহাৰ খুব কমকে কৰোঁ।
অঁ আপোনাৰ বেলেগ সমস্যাও আছে নেকি মানে ডায়েবেটিছ ধৰি লওক
অ ডায়েবেটিছৰ ডায়েবেটিছৰ প্ৰভাৱ পৰিছিল নহয় কন্ট্ৰল কৰি আছোঁ বুলিহে।
সেইকাৰণে চেনিটো নাখায় অঁ চেনিটো খোৱা চেনি খোৱা বাদেই দিব লাগে নহ'লে।
চেনীতো মানে মাজে মাজে অকণমান খাব লাগে নহবা নীল হৈ যাব নহয় মোৰ। সেইটো কৈ পঠাইছে অ এই ফাৰ্মাচী মানুহও কৈ পঠাইছে যে চেনি অ মাজে মাজে চাহ টো খাব লাগিব চেনিটো। নহলে নিৰ্ল হৈ গ'লে দিগদাৰ হ'ব দুশ পঁয়ত্ৰিশ হৈছিল। তাৰ পৰা এই মই ছজনা পাত বইল কৰি যেতিয়া খাই দিম। একদম এশ ষাঠিলৈ গুচি আহিলে।
অঁ বহুত কমি গ'ল মানে।
বহুত কমি গ'ল তাৰ পিছত আকৌ খাই দিলোঁ পোৱা একেবাৰে নৰ্মেল হৈ গ'ল আৰু এশ চল্লিশ এশ পঁচিশ অ ভাল হয় ভাল হয়। মই প্ৰমাণ টো পাইছোঁ। সেইটো হেৰি ছজনা পাতখিনি ধুনীয়াকে ধুই পেলাই এ
উম
পানীত দি পেলাই মানে উতলাই মানে ছজনাটো সিজাই পেলাই পাতে আৰু পানীয়ে খাই দিওঁ আৰু।
অঁ আপুনি তেনেকেই খায় মানে ৰান্ধি পেলাই নাখায় বেলেগকৈ দাইল চাইলৰ লগত দাইলৰ লগত ৰান্ধি পেলাই যে কিছুমানে খায়। সিজাই পেলাই আপুনি পানীটোহে খায়।
ৰাতিপুৱা হেৰি পানীটোৱে সেই সজনা পাতখিনিয়ে খাই
অ', ছজনা পাততো খায় হেল্লৌ হেল্লৌ হেল্লৌ হেল্লৌ
অ', ম শুন মই এতিয়া শুনিছোঁ দিয়ক আপুনি অ', মই এতিয়া শুনিছোঁ দিয়ক আপুনি মানে ছজনাৰ পাতো খায় একো বেয়া নালাগে নেকি ৰাতিপুৱা অ'। ছজনাৰ পাতটো খায় আপুনি ত' একো বমি ভাৱ নাহে নেকি?
একো গুণ ভাৱ নাহে।
অ', অ', তাত আকৌ নিমখ এনেকুৱা ধৰণৰ কিবা দিয়েনে নে অকল অকল পানীটো তেনেকে খায়?
পানীটো সিজাই পেলাই একদম পাত সতে চুবাই পেলাই খাই দিওঁ আও পাতটো আও পানীটো।
অ', মই আজিহে গম পালোঁ বাৰু উপকাৰিতাৰ কথা ছজনা পাতৰ
অ', ছজনা পাতৰ তেনেকুৱা কিন্তু তুমি এতিয়া খাব নোৱাৰিবা তুমি ছজনা পাত খাব নোৱাৰিবা।
অ', অ'।
উম ডেলিভাৰী মানুহে ছজনা ছজনা খাব নোৱাএ ছজনা পাত খাব নোৱাৰে।
উম উম।
ডেলিভাৰী মানে মই নিজেই মানে ৰেডিঅ' মই এজন চিকিৎচকে কৈ থাকা মই নিজে শুনিছোঁ এইটো উ জনা বহুত হেৰি আছে এই ছজনা খোৱা কে ধৰি এ, এতিয়া আলু মই বইল কৰি আলু পিতিকা খাই আছোঁ। মই সিদিনা দেখুৱাই আহিছোঁ অ', আলু পানীটো নে?
অ',
আলু পানীটো এই একেবাৰে বইল কৰি পেলাই তেনেকেই খাই আছোঁ মানে এই হেৰিটো খাই আছোঁ যে কণ্টোলত আছে একো দিগদাৰ নাই।
অ', কিন্তু পানীটো পেলাই দিব লাগে বুলি কয় আৰু। ডায়েবেটিছৰ সমস্যা সেইবিলাকৰ কাৰণে অ'।
অ', মই এইকিদিন আকৌ তেনেকে কৰাই নাই তেনেকেই সিজাই কৰি পেলাই খাওঁ অ', এ অ', এই মানে ছজনা পাতটো যে মাজে মাজে ব্যৱহাৰ কৰি আছোঁ যে
উম।
সেটো কাৰণে মানে কন্টোলত আছে। কিয় বাঢ়ি গ'ল এতিয়া নাজানিছোঁ দ তক সুধিলো চিন্তা কাৰণে হৈছে বুলি কৈছে।
অ', কিন্তু আপুনি যি যিবিলাক ব্যৱস্থা গ্ৰহণ কৰিছে সেইবিলাক বহুত ভাল ব্যৱস্থাই হয়। উম ভাল হ'বগৈ তেনেকৈ থাকিলে কন্টলত থাকিলে।
তেনেকে কণ্টোল কৰি আছোঁ এতিয়া কি হয় আৰু ঈচৰকে
উম উম।
ডায়বেটিছ হেই হৈ গ'লগৈ কেইদিনত দেখুৱাই আহিছোঁ এশ চল্লিশ আছে, নৰ্মেলত আছে বুলি কৈছে।
নৰ্মেল এনেই নৰ্মেল কিমান থাকে বাৰু?
এ এশ চল্লিশ এশ চল্লিশৰ, দুশলৈকে নৰ্মেল বুলিয়ে কয়।